হেল্ল'- অ অ শুনিছোঁ।
অ কাটা গ'ল।
অহ কিবা এয়াৰপ্লেন মুোড হৈ গৈছিলে।
তোমাৰ নে?
আহ আহ। দিয়া এতিয়া শুনিছো দিয়া কোৱা?
ভালে কৰিলা বাৰু এয়াৰ প্লেন মুড মাৰিলা।
হ'ব পাৰে একো নাই, হৈ যায়। বাকী বতৰ কেনেকুৱা তাতে?
গৰম আজি মানে, বতৰটো হেৰি কৰি আছে ধৰে আকৌ ৰ'দ দিয়ে।
অহ।
বতৰটো ধৰে ৰ'দ দিয়ে সেনেকেই আছিলে এই ভাটিবেলাৰ পিছৰ পৰা ৰ'দ দিছে গৰম।
অ ৰ ৰ'দ মানে এতিয়া, অ এতিয়া দিছে নে কি?
নাই অ সোনকালৰ পৰা দিছে।। কিন্তু এটা মান।। এতিয়া লৈকে হেৰি কৰি আছে। ৰ'দ দিয়া আকৌ বৰষুণতো ধৰা নিচিনা কৰে কলা মেঘ হৈ যায়।
অ সেই ইয়াতো তেনেকা ৰ'দ ইমান ভালকে দিয়া নাই আৰু।।
ন্তু গৰম আছে। ফেন ফেনখন লগালে, ফেনখন লগালে ঠাণ্ডা লাগে
উম উম, ইয়াতো একেই।
ফেনখন বেছিও হৈ থাকে আমাৰ এইখন বেয়া হৈ আছে ৰেগুলেটৰটো বাহ ঠাণ্ডা লাগি যায় মই লেপ কম্বল এখন লৈ পেলাই হে কৰিছো
অ তাতে আৰু মহ মহ বিলাক আছে ফালে মহে কামোৰে নে?
আছে মহ
অ হেই আম আমিও এনেকেই কৰো আৰু কম্বল চম্বল লৈ পেলাই আৰু ফেনখন লগাই ম'হৰ হেৰিতে থাকো আকৌ ফেনখন বন্ধ কৰি দিলে গৰম লাগে
হ হ আমাৰ এই গৰু আহে যে গধূলি সময়ত
উম
বাৰীত জংঘল আছে যে সেই গৰু সোমাই তেতিয়াহে মহ বেছি হয় এনেই কিন্তু মহ নাহে আমাৰ
উম আমাৰ এই দৰ্জাখন খুলি থৈ দিলে পিছপিনৰ দৰ্জা খুলি থৈ দিয়াৰ লগে লগে
তোমালোকৰ তোমালোকৰ এই কলগছৰ তলত কলগছৰ তলত ঢেৰ আছে চমহ
অ আকৌ বাৰীত দেউতাই যেতিয়া বাৰীত সোমাই আহে বাৰীৰ পৰা আহি পেলাই আকৌ যদি ভিতৰত সোমাই তেতিয়া মহ সোপা আহে
উম পাইছো নহয় বহুত মহ এতিয়া আজি ভাত খোৱা নহ'লে দে ন
ভাত খোৱা মানে এতিয়া দিনত খালো কিন্তু এতিয়া খোৱা নাই খাওঁ আৰু গধূলিকে চাগে অ মোৰ আকৌ তিনি অ মোৰ আকৌ তিনিবাৰে খোৱা যায় যায় মানে যেতিয়া মই বাহিৰত ওলাই যাাম হা হা অ বাহিৰত ল ওলাই গলে তিনিবাৰ খোৱা যায় এনে মা হঁতেতো দুবাৰেই খায়
আমিও দুবাৰে খাওঁ মই যদি কলেজ চলেজ যাওঁ
উম
মই ওলাই গ'লে তেতিয়া তিনিবাৰ খাওঁ এনে দুবাৰে খাওঁ আমিও
অ সেই সেনেকোৱা হয় আৰু ইমান ভোক নালাগে আৰু তেতিয়া আৰু তাৰপিছত গধূলি সময়ত বৰ পাক মাৰি দিয়ে পেটটো আৰু তেতিয়া ভোক লাগে আৰু
ই কোনোবা দিনাখন চাবাচোন কিবা জ্বলা তলা খাব মন যায়
অহ খাব মন যায়
জ্বলা তলা খাব মন যায়
জ্বলা মোৰ ইমান খাব মন নাযায় মোৰ খাব মন যায় টেঙা বস্তু নহ'লে মিঠা বস্তু
এই গধূলিখন গধূলি সময়ত মানে চত পতা যে এইবিলাক
অ চট পতা বস্তু খাব মন যায় হে ভুজিয়া চুজিয়া খা আৰু মিঠা খতটা মিঠা ভুজিয়া
মানে ম ম মিঠাই সেয়া খাব মন যায়
উম
এ আকৌ কোনোবা হ একো খাব মন নাযায়ে একেবাৰে গ ৰাতিয়ে ভাতে খাওঁ একে নটাম বাজিত
অ সেইটো হয় মুখৰ ৰুচিটো অলপ কেতিয়াবা কেতিয়াবা চেঞ্জ হৈ থাকে যে
অ ন কোনোবান এখন চাবাচোন বহুত খাব মন যায় তোমাৰ এবাৰ মোৰ বহুত মিঠাই মিঠা খাব মন গ'ল এই নিমকি বনাইছিলো ঘৰতে নিমকি বনাইছিলো বহুত মিঠা খাব মন গ'ল এতিয়া কি খাম এতিয়া মিঠাইটো তেনেকে নাপাম ন! এতিয়া
উম সেইকাৰণে নিমটিকে মাৰি দিয়া গ'ল আৰু
ন নহ নিমকি খিনি সেই চেনি অলপ গলাই পেলাই নিমকি খিনি খুলমা কৰি পেলালোঁ কে
আহ। তেনেকুৱে সুৰমাৰ নিচিনা হৈ গৈছে তাৰ পিছত চেনি দি গলাওতোই
অ নিমকি খিনিতো নিমকিয় হৈ আছে ন তাতে পাছত চেনি খিনি গলাই অকণমান ঠাণ্ডা হোৱাৰ পিছত মানে ভাল আহিব পৰা নিচিনা সাজ তেতিয়া গোটা হয় আহে ন বগা বগা হয় আহে ন চেনী পানী খিনি আকৌ
অ
এতিয়াহেয়া নিমকিখিনি পেলাই পেলাই লৰাই বগাই দিলো আৰু চ চেনী পানীখিনি লাগি ধৰিল ন চেনী পানী খিনি লাগিয়ে ধৰি চোন সেইত
অ তাকেতো গম পাইছো তেতিয়া দেখাত ৰঙা আনিছে ন হয়নে
এ ৰঙা দিয়ে মানে সেইটো ফুড কালাৰ দিয়ে যে সিহঁতে
অ
মই ক অ বগা হৈ যায় নিম নিমকি কিন্তু কো মানে। মুগা ৰঙৰ নিচিনা হয় তাৰ পিছত তাৰ- চেনী খিনি বগা হৈ যায় চমে খুৰমা নিচিনা একে হয় আ খুৰমাৰ নিচিনা
আহ
সেনেকে বনাই কিন্তু সুৰমা কিন্তু। দীঘল দীঘল হয় এটা নিম কি কাৰণে মই সৰু সৰুকে বনাইছো ছিল যে তাৰপিছত থৰি দি লোৱা খাম বুলি চাহ বনালো, খালো। বচ থৈ দিও উননো পৰুৱা আহি পালেহি নহয়। পৰুৱাই গোটেই সৰু মাহ সোপা খাই পেলালে।
এ বৰ দিগদাৰ পৰুৱ কাৰণেও।
এই বহুত পৰুৱা আছে। গৰম ভাত ভাত নমাবলৈ থৈ দিবা নহয় ইমান গৰম হৈ থাকে ন?
উম উম, পইতাচোৰা আছেনে?
ই সেইটোতো ক'বই নালাগে, ৰাতিয় সদায় চেণ্ডলে মাৰা যায়।
সেইটোতো আমাৰো হয় বাৰু বহুত একে ঘিণ লগা আৰু,
মানে নিজে নিজে তোমাৰ এখন চাবাচোন মাছ উজান যোৱাৰ নিচিনা উজান যায়।
অ' অ' সেইটো ৰাতি বাৰটা বজাৰ পৰা হয়। বাৰটা চাৰে বাৰটা তাৰপা? বহুত বেছি ওলাই, মানে মানুহ নোহোৱা অসমত ওলায়।
নাই আমাৰ ভাতখিনি খাই কৰি ৰুম সোমোৱাৰ পিছত আৰু মানে নটা বাজিৰ পিছত আমাৰ কাৰনে আকৌ ফৰফৰনি ধৰি ধৰি একদম গাই চাই পৰি চিঞৰি বাখৰি মানে স তোমাক গাটো কিবা নিচিনা লাগে ন? আকৌ গোন্ধাইও আকৌ কেনেকুৱা কেনেকুৱা
উম উম উম উম
একদম, চেণ্ডেল দি একদম, অ' চেণ্ডেল দি থাবক তপক মাৰা যায়। নাইবা কাপোৰ দি জপ জপকে কোব দিয়া যায়। বিচনা চিচনা বগাই, একে গোটেই উৰি ফুৰে গোটেই।
নাই, উৰি ফুৰে কেতিয়াবা গাত পৰিব আহে, ময়ো চেন্দেল দিয়ে কোবাই মাৰো।
এই চেণ্ডেল চেণ্ডেল
কোব কোব কোব খালেও কিন্তু নমৰে?
অ' সেইটো কাৰণে চেণ্ডেল দি মাৰিব লাগে চেণ্ডেল আৰু বাহনি।
নহয়, চেন্দেল দি মাৰি মৰাৰ লগতে দুদিন মান আগতে মায়ে মাৰিছিলে এটা তাৰপিছত মৰা পাসি। তাৰ ঠেং খন ভাগিছে ভাগি পেলাই সি ৱালত ঘূৰি ফুৰিছে কি?
ই আমাতো হেৰি হৈ যায় এ হেৰ ভিতৰৰ ভেউও ওলাই যায়, বগা ভেৰেকা ওলাই যায। তাৰ ভিতৰতো ধুনীয়াকে তাৰপিছতেো ধুনীয়াকে ঘূৰি ফুৰে ন? তোমাৰ যদি তেনেকে মূৰটো চিঙি দিয়া যায় তাৰপিছতো ঘূৰি ফুৰা চাবাচোন, সিঁহতে বোলে হেৰি সিহঁতৰ বোলে, মগজুটো বোলে পেতত থাকে, সেইকাৰণে নমৰে বুলি কৈছে।
নহয়, তাহাতৰ হাৰ্ড চেম্বাৰ বহুত কেইটা আছে। মানে আমাৰ নিচিনা নহয় আৰু। সেইটো কাৰণে।
একদম বহুত খং উঠে নমৰে যে, এই মাৰি কৰি থোৱাৰ পিছত চাবা পিছ মুহুৰৰ্তত চাবা সেইখিনি জেগাত নাই।
অ, তেনেকে চলি চলি ওৱালে ও ওপৰত ত ততে উঠি ফুৰিব।
আমাৰ আকৌ মেকুৰীটোৱে নামাৰে নহয়। সি মাত্ৰ খেলিহে হেল্ল'। ফুৰিব, দেখুৱাই দেখুৱাই ঘুৰি ফুৰিব, আমাক মাৰিব দিব।
উ মই এদিন এটা জেগাত হেই, বাৰ তাতে যাওঁতে দেখা পাইছিলো। এ, মানে মালিকৰ ঘৰ মেক কুৰী আৰু, মেকুৰীটোৱে মানে হেৰি পইতাচোৰা খাই, খাই পেলাই বমিয়াই বটিয়াই ফুৰে।
অ, আমাৰ আগ মেকুৰীয়ে খাই, পইঁতাচোৰা বহুত চোকা বোলে কিবা, ভাল নহয় নে কি জানো অ উম, পইতাচোৰা অ, পইতাচোৰাটো বোলে বহুত চোকা হয়, আৰু কেনোআব গোন্ধাই চাবাচোন, সেইটো কাৰণে হয় চাগে।
অ, সিহঁতৰ মানে, হেই মেকুৰীটো দেখিছিলো আচৰিত মেকুৰী, মানে পইতাচোৰা দেখিলেই ৰ'ব নোৱাৰো, একদম মাৰিয়ে পেলাই। মাৰি পেলাই, খাই পেলাই।
আমাৰ ইহে নাখায়, বাকী চব-চব বিলাকহত মেকুৰীয়ে খায়। মা ই একদম মানে নিগনি বাহিৰে বেলেগ একো নে নকৰে। নিগনিটো কি? নি অ এম নিগনিতো হে কৰি দিব তাক ধৰি দিব লাগিব। পলত যদি বগাই ফুৰে
অ।
হেয়া, ওপৰ প তিপাল খনত যদি বগাই ফুৰে, ৰুমৰ ওপৰত যে দি দি থোৱা হয় আছে। হেখন, হেইখনত যদি বগাই ফুৰে। এতিয়া এই পালেঙ ইচ এনেই স-স সকে ঘূৰি ফুইলে দেখা পোৱা যায় নহয়। এতিয়া পালেঙ ষ্টেন ডাল দি বোলে এনেক মই হে কৰি দিও আৰু, সেই কাপ পানী কাপোৰখনত লাই দিও। সৰ সৰকৈ নে কাফল মাৰি দিলে মানে, এ নিগনটো কাষৰ ফালে ওলাই আহিব দিয়াচোন।
অ অ অ তাৰপিছত সি ধৰে নে কি নে তাক ধৰি দিব লাগে?
অ সে সি তেতিয়া আ মাৰ মাৰ বুলি ক'লে যেতিয়া দু--আহি তেতিয়া ধৰেহি। অহ তাক যদি--এ তাক যদি সি শুই থাকে, টোপনিত যদি ক'ব নোৱাৰা হৈ থাকে মই যদি পালেঙৰ পালেঙৰ ষ্টে ষ্টেনডাল লৈ পেলাই যদি সেইখন এনেও লাৰি পেলাই নলওঁ বুলি কওঁ। সি নু তেতিয়া নুশুৱে সি গদ্ৰেজৰ ওপৰত উঠিব সি ভাবে মোৰ নিগনি আহি হয়
অ--মানে আলাসতে মানে, খাব খোজে। নিজে মানে ধৰিবলৈ টান পায়।
হয় কিন্তু বেলেগৰ ঘৰত থাক অ দিন ভাতকেইটা খায় আত ভাতকেইটা খাব। খাই পেলাই বেলেগৰ ঘৰত গুচি যাব গৈ। এ গুচি গৈ মেকুৰী কামুৰ খাই খাই এতিয়া আহিছে। এতিয়া মই যে কথা পাতি আছোঁ ৰাস্তাত কথা পাতি আছোঁ, সি পিছে পিছে আকৌ মোৰ ও ওচৰলৈ আহিছে ৰাস্তালৈ।
অ এতিয়া গাত লগাই আছে নে? গাত
অ ঘেঁহিয়াই আছে। আহিছে জিপিন জিপিনকে আহিছে। বন গুটি মাজে, মাজে
এতিয়া-এতিয়া ভাল হৈছে গা?
নাই, এক এ হেৰি কালিয়ে ৰাত, কালি মানে গেছতে ভাত বনালে। ভাজি
অ, অ।
কৰিলে যে। জুই নথকা কাৰণে মানে শিল গুটিটো জুইত দিব নোৱাৰিলোঁ।
অঁ।
মই পানী অ লাইনতে পানী গৰম কৰি পেলাই তাক নিমখ পানী দি ভৰি হাত ধুৱাই দিলোঁ। সেই জেগা খিনিত ভৰি ধুৱাই দিলোঁ। এই শিলগুটি টো শেক দিলে মানে লগতে নাইকিয়া হৈ যায়।
অঁ', বাকী এই ফুটা হোৱা খিনি ভাল হ'ল, গাৰ ফুটা হৈছিল যে?
ধুই কৰি দিলোঁ আৰু। ধুই কৰি দিলে ইমান ভাল নহয় এখেত। দিব লাগে।
বাৰু দিয়া ঠিক আছে কথা পাতি ভাল লাগিলে উম।